কি কৰি আছা?
এ আছিলো এনেই। এ সেই ভাইটি এটাৰ মোবাইল টো চাই আছিলে। তাকে এতিয়া তাৰ পৰা লৈ পেলাই মই অকমান বহিছো।
অ', অ', আহ খবৰ খাতি ভালনে?
ভাল অ', তোমালোকৰ ভাল?
ভাল এইয়া, ভাইটি মানে কি সৰু নে?
সৰু অ', এ ওচৰ ঘৰ
অ', ইমান সৰু সৰু ল'ৰা ছোৱালীক মোবাইল চাবলৈ দিয়াটো ভাল নহয়। তুমি অকমান ৰখাবা নিজে।
ভাল নহয় হয় মানে ঘৰতো মোবাইলটো দি দিয়া যে মাকহঁতে মানে কাম বন কৰোঁতে নে মোবাইলটোকে চাই থাক বুলি ৰখাই থয়, এয়া ইয়াতো আহি মানে চিঞৰ-বাখৰ কৰি আছে, মোবাইল লাগে।
মোবাইল লোৱাটোতো একদম বেয়া কথা, সৰু ল ছোৱালীক আজি, এইটো সকলো ক্ষেত্ৰতে কমন হৈ পৰিছে মোক
বহুত বেয়া হৈছে মোবাইলটো গেম খেলা পা ধৰি আৰু সিহঁতি আমি, আমি নজনাবোৰে
আজিকালি সৰু কেঁচুৱা ল'ৰা-ছোৱালী বিলাকেতো মোবাইলত, ইউটিউবত, কিবা ভিডিঅ' নোচোৱাকৈ তোক ভাতেই নাখায়। বহুত দেখিব পাৰিছোঁ।
অ', মোবাইলটো আগফালে উলিয়াই ল'লেহে ভাতকিটা সিহঁতৰ পেটলৈ যায়।
অ' হয়, আমাৰ ঘৰতো ভাইটি এজন আছে একদম পুৰা মোবাইলৰ পগলা, অকল গেম খেলিব, তাৰ পৰা এই কি কয়
নাথা, এনেই মানে মোৰ মোবাইলতো গেম চেম নাই, নিজেই উলিয়াই লয়।
হয়, হয়, হয়।
কি কৰিবা উপায় নাই, কান্দি থাকাতকে দি দিয়াই ভাল আৰু।
মোবাইলবিলাকৰ পৰা বহুত লাভও হৈছে তাৰ সলনি এয়াও অযথা সময় বৰবাদ কৰিছে।
উম, এতিয়া ল'ৰা ছোৱালীবোৰেতো মোবাইলটো মানে এনেকুৱা, লগৰ ল'ৰাছোালী বোৰ ইটোৱে- সিটোৰ লগত গৈ খেলা-ধূলা কৰিবলৈ সময় নাই, ইস্কুলৰ পৰা আহিব ভাত খাব, মোবাইল।
আমাৰ যুগত আছিলে কিমান ধুনীয়া পৰিৱেশ আছিলে সৰুতে মোবাইল নাছিলে সকলোৱে খেলোংগৈ।
আমাৰ ইস্কুলৰ পৰা আহি ভাতকিটা খাই ৰখিবলেতো সময়ে নহয় আৰু দৰি যাওঁ আৰু।
আজিকালি এয়া, ল'ৰা ছোৱালী বিলাকৰ অকল মোবাইল। মোবাইল ন'হলে তেওঁ
উম। আৰু মানে এনেকুৱা আছে হোমৱৰ্ক চমৱৰ্ক কৰিবলৈও মোবাইলটোহে খুলি ল'ব।
ডাঙৰ মানুহবিলাকেও বহুত কম ব্যৱহাৰ কৰিব লাগে, স্বাস্থ্যৰ কাৰণে চকুৰ কাৰণেতো বহুত হানিকাৰক বেছি ইউজ কৰা।
হয়, হয়, অ'। তোমাৰ ইস্কুলৰ কিবা কাম কৰিবলৈ দিলেও মানে আজিকালিও মোবাইল হে। মোবাইলটো উলিয়াব কুৱেশন এনচাৰ দিবই তাত, লিখি দিব।
ইণ্টাৰনেটটো আজিকালি বাৰু বহুত ফাষ্ট হৈছে সকলোতে প্ৰযোজ্য হয়েই। হ'লেও মানুহবিলাকে মানে যথাত উপযোগীকৈ বেছিকে ব্যৱহাৰ কৰিবলৈ লৈছে যাতে একদম পুৰা এলেহুৱা হৈ গৈছে মানুহ নিজৰ কামবোৰ ফটককে মোবাইলতে কৰিব পাৰি। এ আই আজিকালিটো বস্তু, যি তি বস্তু বহুত তৎক্ষণাত বনাব পাৰি যিটো আগতে টাইম লাগে মানুহৰ, স সুবিধাও আছে তথাপিও মানুহবিলাকৰ চিন্তা যোনটো শক্তি, নিজেই শৰ পেলাই মানে নিজেই নিজৰ মগজু ইউজ কৰি যিটো কৰিব বিচাৰে মোবাইলৰ সেইটো আৰ্টিফিচিয়েল ইণ্টেলিজেন্ঞ্চ য়ে মানে একদম তৎক্ষণাত জাষ্ট টাইপ কৰি লিখি দিওঁতে কৰিব পাৰিছে তাৰ বাবে বহুত সুবিধা তথাপিও বহুত লোকচান হয়চে মানুহৰ এলেহুৱা হৈ গৈছে নিজৰ মগজু খটাব নোৱাৰা হৈছে।
অ' মগযুতো অকনো ৰখতাই নহয়, চিন্তা কৰিবই নালাগে লিখি দিওঁ আহি যাব ইমাননো কি দৰকাৰ। সময়কণ যায় চিন্তা কৰি থাকাত কে সেনেকুৱা হৈছে। আও দেন । স্কুলত তোমাৰ কিতাপৰ মানে পাঠ প্ৰতিটো পাঠ আমি আগতে মানে প্ৰতিটো পাঠে ভিতৰবোৰ চব পঢ়ো পঢ়ি পলে কুৱেশন এনচাৰ বিচাৰি থাকো মানে কুৱেশন এনাৰ টো ক'ত আছে মানে সেইটোও ভাল লাগে প্ৰথমৰ পৰা একবাৰ শেষলৈাগে পঠটো পঢ়ি পঢ়ি কুৱেশ্যন আনচাৰ ওলোৱা। আজিকালিতো পঢ়িবলে নালাগেই এই তোমাৰ স্কুলৰ কিতাপতে তোমাৰ কিৱাৰ দি থোৱা থাকে তাত মাৰি দিয়াৰ লগে লগে গোটেই অল কুৱেশন এনচাৰ আহি যাব।
ষ্টুডেণ্ট বোৰেও কিবা কিবি বনাবলৈ লওঁতেও এ আই ইউজ কৰিব ইউটিউব গুগল তেওঁলোকৰ পৰা অলপ অলপ তইথ কালেক কৰিব লাগে বুজিবলৈ। কিন্তু ডাইৰেক্ট কপি পেষ্ট কৰিব নালাগে এইটো যিটো সকলোৱে কৰি আছে।
সেইটোৱেইটো,
বাকী খোৱা বোৱা কৰিলা নাই?
উম, খালো-খালো।
অ' আজি আমাৰ মাছ খালো আজি আমাৰ মাছ ধৰিছিলে মানে বেপাৰীয়ে। চন্দা মাছ, ওলাইছে ৰৌ মাছ, ওলাইছে পুঠি মাছ। ওলাইছে মোৱা মাছ ওলাইছে তাৰে কেইটামান আছিলে মোৱা মাছ, আৰু চন্দা মাছ।
অ'।
তাৰে আজি আঞ্জা বনাই ভাত খোৱা হ'ল।
এইবোৰ মাছ আজিকালি পাবৰেই নাই পুখু পথাৰ চথাৰতো মানে
হয় আজিকালি চালানি মাছৰ ব্যৱহাৰ বেচি । নদ নদীতটো কোনো মাছ ধৰিব নিবিচাৰে। গাঁৱলীয়া পৰিৱেশতে অলপ-অলপ আছেগে আৰু আমাৰ নিজৰ ঘৰত মানে ডাঙৰ পুখু ফুৰি আছে তাৰ পৰা আমি মাছ-মাছ ধৰিছিলে মানে।
তেনেকুৱা মাছ বোৰ আজিকালি আৰু ল' ছোৱালীবোৰেও খাব নাখায় নহয়। এই চালানী মাছখন যেনেকে খাই এইবোৰ নাখায় খোৱা মাছবোৰ।
অ' তোমালোকৰ খেতি বাৰী
আমাৰ খেতি আছে বাৰু অলপমান হেৰি হাল বোৱাই নাই।
অ' ঘৰত খেতি কৰা নাই শাক পাচলি অন্যান্য যেনে
ঘৰত তেনেকে শাক পাচলি তেনেকে নাই ইমান মানে এ আমাৰ মাটি পেলাব লগা অলপ হৈ আছে মানে খেতিতো সেইকাৰণে ইমান ভালকে নহয়। এনে তোমাৰ হেৰি আছে কুন্দুলি, ভাত কেৰেলা।
সেইখিনি ঘৰ প্ৰায় খিনি মানে যোনখিনি প্ৰযোজ্ শাক পাচলি মানে কবি বেঙেনা বিলাহী ৰঙালাও জাতিলাও যিমান পাৰা ঘৰতে গ যদি মাতি আছে ঘৰতে খেতি কৰিবলৈ ব্যাবচতা কৰিব লাগে ন বাহিৰৰ পৰা যোনটো আহে বহুত কীটনাশক সাৰ চাৰ দি ইউজকৰি ব্যৱহাৰ কৰি মানে হেৰি বনোৱা হয় ন।
অ' হয় বাৰু বহুত হানিকাৰক হয়-হয় সেইবোৰকে এতিয়া খাই থকা হৈছে আমাৰ।
বেমাৰৰ হাৰৰ দুৰ্বলতা হয় কেলচিয়ামৰ কমাৰ কাৰণে।
উম, এতিয়া আমাৰ এনেকুৱা হৈছে আমাৰ বাৰীতে
মাটিও মাটিও সাৰুৱাটো মাটিৰ সাৰুৱা যোনটো গুণটো মাটিৰ ওপৰ সিউ মাছটো সেইটো কমি গৈছে। ানে
উম উৰ্বৰা শক্তিটো কমি গৈছে
আমাৰ নিজৰো খেতি আছে ব তাত সাৰ নিই ব্যৱহাৰ নকৰো গোবৰ সাৰ কৃত্ৰিম সাৰ ইমান ব্যৱহাৰ কৰা নহয় প্ৰাকৃতিক গোবৰ সাৰ এনেকে ব্যৱহাৰ কৰি
অ মমান সেইটো গোবৰটোতো বাৰু একো নাই দোকানৰ পৰা কিনা এইবোৰ কৃত্ৰিম সাৰ বোৰে বেয়া তোমাৰ এইবোৰ ফল মূলৰ বাকলি হওক আলু পাচলি বাকলি হওক সেইবোৰতো সাৰ হয় সাৰৰ সষ্টি কৰে
হয়
সেইবোৰ মানুহে পেলাই দিয়াতকে সেইবোৰ হব লাগে আৰু এতিয়া মানুহে তোম এনেকুৱা আমাৰি টো মানে বাৰীতে পোৱা হয় তোমাক কচু ঢেকীয়া পা ধই মাচন্দন্দৈ নৰসিংহ এইবোৰ ভেদাইলতা এইবোৰ খোৱা পৰিমমানটো কমাই দিছে মানে
অ তুমি যে এই চৰকাৰী এখন সংস্থাপনত সোমাই যে আছিলে স্কুল এখনত
অ
ত এতিয়া কেনেকুৱা চলি আছে তোমাৰ কাম কাজ
অ এই চলি আছে আৰু গৈ আছে এখন চৰকাৰী নহোৱা পাইভেদ এখন অ বেচাও কাৰী অ গৈ আছো আও
তোমাৰ দ দৰমহাৰে তুমি মাহটো চলিব পাৰা উপযোগী নে
এই দৰমহটোৱে মাহটো চলিব নোৱাৰি আৰু মানুহ মানে খৰচৰ সীমা যিমান খৰচত চাই পেলাই তোমাৰ সেইকেইটা পইচাই নোযোৰে
অ
আজিকালি প্ৰতিটো বস্তুৱে তোমাৰ দাম চোন কিমান বেছি
তোমাৰ ঘৰৰ পৰা কিমান দূৰ হয় তোমাৰ মানে তোমাৰ স্কুল স্কুটী তেলৰ খৰচটো ব বেছি হয়নে হেৰি হয়
মো ঘ পা দূৰ আছে কমেও তোমাৰ আহ সাত আঠ কিলোমিটাৰ মান হ'ব
অ প্ৰত্যেক দিনাই টো তোমাৰ তেলৰ খৰচা কাৰণে বহুত অধিক হৈ যায়
অ আৰু মানে সোমাব লাগে মানে জেগাকন এই ৰাস্তাটো ইমান ভাল নহয় সেইকাৰণে আৰু এনেই যদি পিছ দিয়া ৰাস্তা বা ভাল ৰাস্তা হলহেতেন তেতিয়া তোমাৰ ইমান সম নবাগে
অ হয় নেকি
উম
অ মোৰ মানে মই অনলাইন কাম কৰো ন ফ্রি লেন্চিং কৰো তাৰ পৰা এডিটিঙত পৰা ধৰি লৈ কন্টেন্ট ক্ৰিয়েচনত হেল্প কৰোঁ বহুতো মই এইেইখিনি কাম কৰি আছো মানে
ভালে কৈছা তেনেকুৱা চ মানে সেইখিনি আজিকালি বহুত মানে হেৰি আছে ইনকাম আছে
অত
কিন্তু চাই চিতি ল'ব লাগে আও বহুতে স্কেমো কৰিছে ন তেনেকুৱাকে সেইবোৰ
হয় হয় হয়
সেইবোৰ ত ফচিব নালাগে মানে তোমাৰ অ, মানুহে মানে তোমাৰ কিছু এতিয়া। বিশ্বাসযোগ্য কাম এটা কথা কলেও হেনেকে নিজে কৰি থকা ই কিছুমানক যদি তুমি ভাল বুলিও ক'ও যোৱা বিশ্বাস থকা এ এইবোৰ এনেকুৱা হব নেকি কিবা এনেকুৱা পইচা দিব নেকি। এনেকুৱা মানে আও বিশ্বাস কৰিব নোখোজে কি ভাল বুলি মানে কিছুমান এনে এনেই। যেনিবা বোলে এইটোকে কৰিব পাৰ বুলি কলেও।
অ, মই এইটো পাৰ - পাৰট টাইম কৰো মানে।
সেইবোৰে আও সেইটো তুমি হেৰি বুলি ধৰি লব নোৱাৰা আৰু টেম্পৰি আৰু পাৰমিন এনকেতো ধৰি লব নোৱাৰা।
অ - অ। আৰু
বহুত সক এইখিনিও বহুত সকাহ দি থাকে ন।
তোমালোকৰ দোকান ঘৰৰ ওচৰত যে নতুনকে ফাষ্টফুডৰ দোকান এখন খুলিছে। তুমি গৈছা নে নাই।
গৈছো কেতিয়াবা সন্ধিয়া সময়ত ওলায় যাও।
অ, বহুত ধুনীয়া বনাই ন।
উম, ভাল চলিছে সেইখন ধুনীয়া বনাই অহ ভাল বনাই আহ। এ ছোৱালী এজীয়ে ল'ৰাটা নুনকে খ খুলিছে মানে এতিয়া
অ - অ সংস্থাপনতটো জৰুৰী নিজৰ
সেইটোয়ে চাকৰি হোৱাটো হো পিছৰ কথা মানে তোমাৰ চাকৰিতটো পাম বুলিয়ে যে খাটাঙো নহয় ন চাকৰি হোৱা নোহোৱা পিছে কথা চেষ্টাতটো কৰি থাকিব লাগে।
হয় - হয় সংস্থাপনটো নিজ প আজিকালি মানুহে মানে ল'ৰা ছোৱালী বিলাকে। লাজ- লাজেই পায় নে কি মানে কিবা এটা কাম কৰিব আগ্ৰহী নহয়। তেওলোকৰ সন্মান যাব নিচিন কিন্তু সেইটো টো নহয় আচলতে।
মোৰ মতে সেইটোয়ে চব কাম কোনো কামৰে মানে
উপাৰ্জনৰ এটা উপায় নিজে উলিয়াব লাগে নিজৰ। বি বেলেগ মানুহৰ কথা ভাবিব নালাগে। অহ, ঠিক আছে দিয়া।
উম - উম হ'ব। উম,